হেল্ল! অ শুনিছোঁ শুনিছোঁ, মোৰ মাতটো শুনিছা নাই?
শুনিছো শুনিছো, কি কৈ আছিলে?
এ তোমাৰ মই এনে বিচনাতে শুই আছিলো। তুমি?
মই তোমাৰ এই আগফালে অকণমান এই খোজকাঢ়িবলৈ আহিছো পথাৰ ফালে।
অ-অ-অ আচ্ছা, বাকী খবৰ-খাতি? খবৰ-খাতি কোৱাচোন?
অ মোৰ মোৰ ভালেই ভালে ভালেই। তোমাৰ?
অ মোৰো ভালে ভালে বাৰু দেই।
বাকী চাহ-তাহ খালা নেকি? মই চাহ নাই খোৱা বাৰু এই ভাত খালোঁ।
অ মই তোমাৰ সেই ভাত অকণমান আগত খাই উঠিছোঁ। বাকী খেতি-বাতি কৰিছেনে?
বাকী খেতি-বাতি তোমাৰ কঠীয়া পাৰি থোৱা আছে বাৰু কিন্তু ৰোৱা নাই ৰুব আৰু লাহে লাহে।
আৎচ্ছা আৎচ্ছা। আমাৰ তোমাৰ সেই ৰোৱা নাই ৰুব আৰু তোমাৰ সেই আমাৰো একেই তোমাৰ কঠীয়া চঠীয়া তুলি আছে আৰু এতিয়া।
অঁহ অঁ আমাৰ এইফালে দ মাটি মানে অকমান সেই- কাণে লাহে লাহে ৰুব আও পানী আছে যে।
তাকে তাকে। বাকী সেই তোমালৈ মানে ফোন কৰিলো মোৰ কথা এটা অকমান আলোচনা কৰিবলগীয়া আছিলে গম পাইছা নাই?
অঁ অঁ কোৱাচোন কোৱা।
এ আজিকালি তোমাৰ ধৰি লোৱা এতিয়া দেশখনতো আমাৰ উন্নত হৈয়ে আছে হয় নহয়? এতিয়া অঁ এতিয়া দেশ- খন আচলতে উন্নতি পথত এতিয়া আগবাঢ়িয়ে আছে আৰু নহয় জানো?
বাঢ়ি আছে উন্নয়নশীল আচলতে উন্নয়নশীল।
মানে সেইটোৱে কৈছো উন্নতি পথলে গৈ আছে আৰু মানে উন্নয়নশীল হৈ আছে আৰু।
হয় হয় হয়।
এতিয়া সেই যিমানে উন্নত হৈছে সিমানেই কি হৈছে আমাৰ দেশখনৰ এতিয়া প্ৰযুক- তিবিদ্যাটো বাঢ়ি গৈছে গম পাইছা নাই উন্নত হৈ হৈ গৈ আছে প্ৰযুক্তিবিদ্যা। এতিয়া মানে অঁ হয় হয়, এতিয়া মানে- কি হৈছে আমাৰ ভাৰতখন গোটেই ডিজিটেল হৈ পৰিছে এতিয়া। গম পাইছানে? এতিয়া তোমাৰ গোটেই সকলো মানে ডিজিটেল মাধ্যমতে কি হয়? সকলো কাম হৈ যায় আজিকালি গম পাইছা নাই? উম' তাক- কে তাকে উপলব্ধ হয় মানে এতিয়া তোমাৰ ধৰি লোৱা সেই বেংক- কিঙৰ পৰা আৰম্ভ কৰি আৰু গম পাইছা নাই? আজিকালি তুমি এতিয়াতো সক- কলোৱে কি হয় অনলাইন তোমাৰ- অঁ অনলাইন যিটো আমি মানে তোমাৰ ধৰি লোৱা পইচা পঠাওঁ যে অনলাইনত- তোমাৰ অনলাইন বেংকিং যে সেইটো এতিয়া সকলো সকলোৱে এতিয়া সেইটো ব্যৱহাৰ কৰি আছে হয় নহয়?
ব্যৱহাৰ কৰি আছে হয়।
অঁ মানে সেইটো মানে কি হয় ডিজিটেল পেমণ্ট পেমেণ্ট ব্যৱস্থা বুলি কয় আজিকালি।
হয় হয় আছ হয়, আচলতে তোমাৰ আজি কি হ'ল শুনিছা নাই মোৰ ভাগৰ?
কোৱাচোন?
মোৰ আজি মানে এই এটা মানে পেমেণ্ট এটা পাবৰ কাৰণে তোমাৰ এই- নিজৰ ইউ পি আই দি এটা খুলিব লৈছিলোঁ। তাৰপিছতে তোমাৰ মোৰ- ইউ পি আই আইডিটো মোবাইলৰ লগত মানে মোবাইলৰ মানে বেংক একাউটৰ লগত মোৰ ফোন নাম্বাৰটো লিংক নাছিলে মানে।
লিং নাই অঁ'।
ইনেই আগতে হোৱা হ'লে মই বেংকলে গৈ তোমাৰ এইবোৰ গোটেইবোৰ চেঞ্জ কৰিব লাগিলেহেঁতেন।
অঁ'
কিন্তু, মই কি কৰিছোঁ মোবাইলতে তোমাৰ অফিচিয়েল ৱেবচাইটত গৈ নিজৰ ইউজাৰ নেম- আই ডি পাছপৰ্ট বনাই মানে অকলম অলপ প্ৰচেছটো লং বাৰু। তাতে কৰি নিজে অঁ নিজে কি কৰিছোঁ লিংক কৰি লৈছোঁ আজি ঘৰতে বহি।
অ অ অ'
এতিয়া তেনেকুৱা ধৰণৰ সুবিধাবোৰ হৈ গৈছে আগতে ধৰা আমাৰ মাহ আমি আগত- তে তোমাৰ কিবা এটা কাম কৰিবলে গলে অফিচ বা বেংক, কৰ্ট-কাছা- এইবিলাকত গৈ যিমানখিনি লাইন পাতি থাকিব লাগে আজি ঘৰৰ পৰাই কৰিব পাইছো ডিজিটেল বস্তু বজাৰ- অঁ, এতিয়া তুমি বজাৰৰ ক্ষেত্ৰত চোৱা বজাৰ কৰি পেলাই আগতে আমি ওলাই যাব লাগ- লাগে বা গোটেই ইমান দোকান ঘুৰিব লাগে বিচাৰি বিচাৰি নাপাও ক'তো এক্জেক্টলি কোনটো বস্তু- আজিকালি, আজিকালি কি হৈ গৈছে, তোমাৰ ডাইৰেক্ট অ'! খন্তেক সময়ৰ ভিতৰতে, অৰ্ডাৰ দিয়া মানে, এক্সপ্ৰেছ ডেলিভাৰীও আজিকালি উপলব্ধ আছে। হয়নে নহয় বাৰু?
কি অনলাইন শ্বপিঙৰ দ্বাৰা সেইবিলাক সম্ভৱ হৈছে ন'! যিহেতু, আজিকালি ডিজিটেল যোগে আৰু। উম, এ-এ, অ'! এতিয়া তোমাৰ সেই, সেইদিনাখন- সেইদিনাখন গম পাইছা নাই, কথা এটা? তোমাৰ, এতিয়া তোমাৰ, সেই মানুহ বিলাকে যে আজিকালি, মানে, আমাৰ ডিজিটেল ভাৰতখন, উন্নত হৈছে যদিও, গম পাইছা নাই? ভাৰতখন ডিজিটেল হৈছে, যদিও কি হৈছে, বহুত মানুহ এনেকুৱা আছে, এনে কথাবিলাক বুজি নাপায়, গম পাইছানে?
হয়!
ডিজিটেলৰ জ্ঞান খিনি নাই মানে, গম পাইছা নাই? ডিজিটেল জ্ঞান খিনি নাই। যাৰ ফলত কি হৈছে, এতিয়া তোমাৰ বহুত মানুহ, ধৰে। এতিয়া তোমাৰ ধৰি লোৱা, সেই আধাৰ কাৰ্ডৰ নম্বৰটো, আধাৰ কাৰ্ডৰ যিটো নম্বৰ, ফোন নম্বৰত লিংক থাকে, গম পাইছানে? সেই, নম্বৰটো তোমাৰ লিংক কৰিবলৈ কি হয়, সেই, মানে বহুত দূৰল গৈ-গৈ তোমাৰ, সেই অৰুণোদয় কেন্দ্ৰ বা আধাৰ কেন্দ্ৰলৈ তোমাৰ তিনিশ, চাৰে তিনিশ টকা দি-মেলি, সেই আধাৰ কাৰ্ডৰ, ফোন নম্বৰটো চেঞ্জ কৰিবলগীয়া হয়। গম পাইছা নাই? কিন্তু, অ'! কিন্তু, মানুহ বিলাকে নাজানে যে, আজিকালি তোমাৰ সেই ঘৰতে পয়সত্তৰ টকা দি মেলি, গম পাইছ নাই? ছেভেণ্টি ফাইভ ৰুপিছ দি-মেলি আধাৰ কাৰ্ডৰ নম্বৰটো, তোমাৰ মানে, মোবাইলটোৱে চেঞ্জ কৰি দিব পাৰি, গম পাইছা নাই? এতিয়া, তোমাৰ সেই অ'! সেইটো কথা মানুহ বিলাকে, এতিয়া বুজি নাই পোৱা। গম পাইছা নাই?
নাপায়, নাপায়-নাপায়, হয়।
অ'! যিখিনিয়ে বুজি পাইছে, সেইখিনিৰ কাৰণেতো বহুত সুবিধা হৈছে, এতিয়া।
সু-সুবিধা হৈছে, ঘৰত।
অ'! ঘৰতে বহি সেইখিনি কাম কৰিব পাৰিছে। এতিয়া, তোমাৰ যিখিনি মানুহে বুজি নাই পোৱা। সেইখিনিয়ে, তোমাৰ এতিয়া কি কৰিছে, গম পাইছানে? তোমাৰ সেই, এতিয়া চোৱা! সেই আধাৰ কাৰ্ড, আধাৰ কেন্দ্ৰ বা তোমাৰ অৰুনোদয় কেন্দ্ৰটোলৈ যাবলৈ, মানুহৰতো পইচা-পাতি খৰচ হ'ব, হয় নহয়? গাড়ী ভাড়াটো লাগিব। এতিয়া, সেইফালে তোমাৰ, গাড়ী ভাড়াও গৈছে, আৰু প্লাছ তোমাৰ, কি হ'ব, মানুহৰ সময়ো নষ্ট হ'ব। আৰু অ'! আৰু কি হ'ব তোমাৰ, সেই পইচাও মানে, বেছিকে ভৰিব লাগিব, গম পাইছা নাই?
বেছিকে ভৰিব লাগিব। হয়! আচলতে, আচলতে, মূল কথাটো হৈ গ'ল, সময়ৰ কথাটো গম পাইছা নাই? সময় আৰু টকা-পইচা আচলতে, টকা-পইচা তোমাৰ, ইনকাম কৰি থাকিব পাৰি। কিন্তু, সময়ৰ কথাটো কৈছোঁ! মানুহে, ইমান খিনি ঘূৰা- মেলা কৰি, ইমান খিনি সময় কৰিবলগীয়া হয়। হয় নে নহয় বাৰু? আজিকালি, বেংকত পই-পইচ উলিয়াবলৈ গ'লে, ধৰা, ইমান খিনি সময় লাগে। যদি, তুমি মোবাইলতে কা ক'ৰবালে যদি মাৰি দিয়া, ‌ উইদিন ছেকেণ্ডৰ ভিতৰত হৈ যাব। কথাখিনি, হয় নে নহয়? এতিয়া, আকৌ এতিয়া, আজিকালি এনেকুৱা হয়, ক'ৰবাত ধৰা তুমি, বিপদত পৰিলা বা ক'ৰবাত এনেকুৱা ধৰণৰ, ক'ৰবাত বুজি পোৱা নাই। অনলাইনত মাৰি সেইখিনি সুধ বিচাৰি জানিব পাৰিবা বা কিবা প্ৰশাসনৰ সহায় ল'ব পাৰিবা। তুমি প্ৰশাসনৰ সুবিধা ল'ব পাৰিবা, য'তেই থাকা লাগিলে।
উম।
আকৌ আজিকালি তোমাৰ যোনটো হেৰিয়ৰ কথা কৈছো অ তোমাৰ আজিকালি পৰিবহনৰ ক্ষেত্ৰত টো আজিকালি কিমানখিনি উন্নয়ন হৈ গ'ল ক'ত কেতিয়া কিমানখিনি অ হ ক'ত কেতিয়া কিমান অ কিমান সময়ত বাছ যাব, কিমান যাত্ৰী যাব পাৰে এই গোটেই কথাখিনি কথা কৈছো। ৰেল পৰিবহনে হওক বিমান পৰিবহনৰ ক্ষে ত্রত হওঁক, আজিকালি অনলাইনতে চব টিকেট কাটিব পাৰি হয় নে নহয়? আগতে আগতে কি কৰিব লাগে আগতে সেই সেই চেণ্টাৰ সমূহত গৈ গৈ টিকেট কাটিব লাগে প্ৰথমতে গৈ বহুত কেইদিনৰ আগতে। আকৌ তোমাৰ আহ আকৌ তোমাৰ যদি নাথাকে ৰুব লগীয়া হয় আজিকালি অগ্ৰিম মানে আজিকালি এদভানস্টয়ে তোমাৰ কাটিব পাৰে টিকেট। হয় নে নহয় বাৰু? এতিয়া যথেষ্ট মানে তোমাৰ ডিজিটেল ইণ্ডিয়া বুলি ক'লে অকল এটা দুটা বিষয়ত ডিজিটেলৰ কথা ক'ব নোৱাৰো বহুত কেইটা এটা বিষয় আছে, শিক্ষাৰ ক্ষেত্ৰ আজিকালি শিক্ষাৰ ক্ষেত্ৰ শিক্ষাৰ ক্ষেত্ৰ ত আছে স্বাস্থ্য স্বাস্থ্যৰ অ স্বাস্থ্যৰ ক্ষেত্ৰত আজিকালি ডিজিটেল কিমান ধুনীয়া যথেষ্ট সংখ্যক প্ৰায়ভাগ দিশত আজিকালি এ আই হওক বা ডিজিটেল ক্ষেত্ৰখনত যথেষ্ট উন্নয়ন হৈছে বাৰু।
সেইটো সেইটো হয় বাৰু এতিয়া তোমাৰ আৰু এটা কথা হৈছে নহয় গম পাইছা নাই? এই আগতে কি হয় তোমাৰ সেই ৰাস্তা দি গৈ থাকোতে গম পাইছে নাই মানুহে যদি হেলমেট নিপিন্ধে কি কৰে তোমাৰ এনেকে ৰখাই মেলি পুলিছে তোমাৰ এনেকে কিবা কিবি মানে ষ্টভ চাই ন কিবা কিবি বস্তু ৰ লগাই মেলিহে ৰখাই গম পাইছা নাই? তোমাৰ এনেকে বস্তু মানে আগভেটা দি মেলিহে ৰখায় গম পাইছা নে তোমাৰ তাৰপিছতহে তোমাৰ চালান তালান কাটিব পাৰে। আজিকালি আকৌ সেইটো তোমাৰ এতিয়া যেতিয়া ডিজিটেল হৈ গৈছে গম পাইছা নাই এনেকুৱা চবতে কেমেৰা লগাই লগাই থৈ দিছে এতিয়া। তোমাৰ ৰাস্তাত মানে তোমাৰ বিভিন্ন ধৰণৰ লিমিট লগাই থোৱা থাকে ন। লিমিটতকৈ বেছি হৈ অঁ অঁ স্পীডতকৈ এনেদবা সেই লিমিটতকৈ যদি বেছি স্পীড যোৱা তেনেহলে তোমাৰ চালান কাটিব। এতিয়া কি হয় সেই তাত কেমেৰা চেমেৰা বিলাক যে লগাই থয়। সেই কেমেৰাটো মানে ইমান উন্নত মানৰ সেই সিহঁতে কেমেৰাটোৱে চাব পাৰে মানে। তোমাৰ কিমান স্পীড গৈছে সেই স্পীডটো মানে সিহঁতে মানে ধৰি ৰাখিব পাৰে গম পাইছা নাই সেইটো কিমান স্পীত গৈছে সেইটো গম পাই মানে।
হয় আজিকালি সেই তেনেহ'লে উম এই অপৰাধ বিলাক কমি যাব তেতিয়া।
কমি যাব অঁ তাৰপিছত সেই সিহঁতে কি কৰিব তোমাৰ নাম্বাৰ প্লেটখন এনেকে ফটো মাৰি তাৰপৰা ধুনীয়াকে চালানটো কাটি থৈ দিয়ে গম পাইছা নাই? এইবিলাক মানে অ অটমেটিক মানে গম পাইছ নে, এতিয়া তোমাৰ সেইটো অ সেইটো কাৰণে মানুহ বিলাকে এতিয়া তোমাৰ ৰাস্তাৰ ৰোল বিলাক মানিছে নহয় গম পাইছা নাই?
মানি মানিছে আজিকালি মানিছে মানিছে, ভয় কৰে কাৰণ আজিকালি। কাৰণ কোনেও নাথাকিলে আজিকালি সেই চি চিটিভি বিলাকে ডাইৰেক্ট কাটি দিয়ে ন একাউণ্টক। গোটেই হেৰিটো হেলমেট দি হেলমেট নিপিন্ধিলে বা স্পীড লিমিট ব্ৰেক কৰিলে সেইখিনি কথা কৈছো। হয় না নহয় বাৰু, এতিয়া এতিয়া এটা এটা কথা চাবা দেই। এতিয়া আমি যিমানেই বাৰু ডিজিটেল হৈছোঁ, কিন্তু এই ডিজিটেলৰ ক্ষেত্ৰত আমাৰ চিকিউ ৰিটী কিমান প্ৰেব্লেম সুবিধা মানে ছিকিউৰিটী কিমান প্ৰয়োজন আছে সেইটো কথা চাবা। কাৰণ এতিয়া প্ৰথম কথা আমাৰ দেশৰ ইমান খিনি ডিজিটেল হৈছে যদিও, প্ৰায় ভাগ জনসাধাৰণৰ মানে বয়োজ্যেষ্ঠ জনসাধাৰণৰ প্ৰায়ভাগে আজি কালি সেই বস্তু খিনি ব্যৱহাৰ কৰিব নাজানে বা ডিজিটেলৰ প্ৰয়োগ খিনি নাজানে। গম পাইছা নাই? অ সেই হয় সেইটোলৈকে কৈ আছো মই কথাটো। ক'বলৈ আচলতে। মানে কি হৈছে এতিয়া তুমি আমাৰ যোনবোৰ কলা মাজতে বহুত এতিয়াতো অলপ কমিছে যে অ'টি পি শ্বেয়াৰ কাৰণে আজিকালি বহুত একাউণ্ট লুটি দিয়ে। এটা এটা মেছেজ দি গোটেই একাউট হেক কৰি পেলাই সেইখিনি কথা কৈছো কাৰোবাৰ আধাৰ কাৰ্ড টো পাই আজিকালিতো আধাৰ কাৰ্ডটোৱে মেইন আধাৰ কাৰ্ডৰ জৰিয়তে বহু গোটেই বোৰ লিংক থাকে সেইবিলাক হৈ যায় কাৰোবাৰ অ টি পি শ্বেয়াৰ কৰি এতিয়া সেই ক্ষেত্ৰত কিন্তু আমাৰ চাইবাৰ চিকিউৰিটি বা আমি আমাৰ সেই সামাজিক মাধ্যমে হওক বা এই ব্যয়ৱস্থা সমূহৰ ক্ষেত্ৰত ডিজিটেল ক্ষেত্ৰখনত কিন্তু আমি আচলতে সেই সচেতনসমূহ কিন্তু পালন কৰিব লাগে
পালন কৰিব লাগে হয় হয় এইটো তোমাৰ কি হয় গম পাইছানে এতিয়া তোমাৰ আমাৰ দেশখন ইমান উন্নত হৈছে যদি গম পাইছানে তোমাৰ কিন্তু সেই কিছুমান ক্ষেত্ৰত কিন্তু অলপ পিছ পৰি আছে দেই সেইটো মানে মোৰ মতে গম পাইছানে তোমাৰ দেশখন যিমান উন্নত হৈছে কিন্তু আমাৰ চাইবাৰ সেইটো কিন্তু ইমান উন্নত হোৱা নাই গম পাইছেনে দেশখন উন্নত হৈছে তোমাৰ ডিজিটেল হৈছে কিন্তু এতিয়া তোমাৰ সেইটোৱেটো এতিয়া তোমাৰ আমাৰতো সেইখিনি তোমাৰ যি সকলে তোমাৰ ৰক্ষা কৰে মানে তোমাৰ সেইবিলাক চাইবাৰৰ লগত জড়িত থাকে গম পাইছানে চাইবাৰ ক্ৰাইমবিলাক তোমাৰ। কৰিবলৈ মানে বাধা দিয়ে সেইবিলাকে কি হৈছে সেই কৰ্মচাৰীয়েটো ৰ খাব পৰা নাই চাইবাৰ ক্ৰাইম জানো ৰ তোমাৰ সেনেকে শেষ কৰি কৰি লুটি আছে গতিকে মোৰ মতে মোৰ মতে কি গম পাইছা নাই তোমাৰ আৰু উন্নত হ'ব লাগিব আমাৰ দেশখন আমাৰ দেশখনৰ অ চাইবাৰৰ ক্ষেত্ৰত আমি আৰু উন্নত হ'ব লাগিব আমি আৰু ষ্ট্ৰং হ'ব লাগিব
হয় চিকিউৰিটিৰ ক্ষেত্ৰত হয় চাইবাৰ চিকিউৰিটিৰ ক্ষেত্ৰত হওক বা এই পঢ়া প্ৰকাশন ব্যৱস্থাৰ কথা কৈছো এতিয়া প্ৰকাশন এনেকুৱা কিছুমান হেৰিও আছে অপৰাধীও আছে যি প্ৰশাসন ব্যৱস্থাৰ সন্মুখত ধূলি মাৰি পলাই যাব পৰা এতিয়াও আছে মানে কি কৈছো মই এই প্ৰশাসনৰ যোনটো কটকটীয়া ডিজিটেল কটকটীয়া ব্যৱস্থাটো কিন্তু মই খুব কম দেখিছো গম পাইছা নে মানে কি হয় তেওঁ অ তেওঁলোকতকৈ বহুত সোনকালে তেওঁলোককে বহুত স্পীডতে মানে সেই অপৰাধীসমূহে কৰা মানুহক ঠগ মানে ঠগি থৈ গুচি যায় গম পাইছা নাই তেওঁলোকে একচন একচন লোৱালে তেওঁলোকে সকলোখিনি মানে কৰি আচলতে ওচন কৰি পেলাই আজি খালি আৰু এতিয়াতো এনে কুৱা নতু এতিয়াতো এনেকুৱা একুৱা নু নতুন চিষ্টেম আহি গৈছে এই হেৰিৰ ক্ষেত্ৰত ডাৰ্ক ৱেবৰ ক্ষেত্ৰতে হওক বা ডাৰ্ক এই হেকিং ক্ষেত্ৰ হওক এনেকুৱা একুৱা চিষ্টেম আহি গৈছে যে যোনটো কাম মানে চৰকাৰী ভাৱে বা আনুষ্ঠানিকভাৱে সেইখিনি সমাধান কৰিবলৈ ইমান সময় লাগে তেওঁলোকে উইদিন ছেকেণ্ডত বা মিনিটত তেওঁলোকে সেই গোটেই কাম খিনি কৰি লয় কাৰো পাৰ্মিশন নোহোৱাকৈ হেকিং কৰি গম পাইছা নাই এতিয়া ৰিচেণ্টলি হয় হয়
আমাৰ আমাৰ দেশৰ চিকিউৰিটি কে মানে চাইবাৰ কে কি হৈছে সেই যিসকল শে কাৰবাৰ অপৰাধী সিহঁতৰে হে তোমাৰ হেৰিটো বেছি গম পাইছা পাঁচ মানে সিহঁতৰহে তোমাৰ অ হেৰিতটো বেছি মানে গম পাইছানে গতিকে অ সেইটো তোমাৰ এতিয়াতটো ইমান ইমান আমাৰ দেশখন উন্নত হৈছে যদিও আম এতিও সেইবিলাক ৰখাব পৰা নাই
কৰা নাই সুবিধাজন সুবিধাজনক হোৱা নাই আচলতে সেই ক্ষেত্ৰত কৈছো মই আমাৰ হয় আমাৰ সেই আচলতে চাইবাৰ চিকিউৰিটিটোৰ কথা কৈছো মানে আমাৰ অফিচিয়েলি যোনটো চাইবাৰ চিকিউৰিটি সেই চিকিউৰিটিটো আচলতে হেভি হ'ব লাগে বা চিষ্টেমটো অলপ আপগ্ৰেড হ'ব লগে যাৰ ফলস্বৰূপে বিনা মানে সেই তেনেকুৱা আহ অ মানে বাহিৰৰ কোনোবা বা সেই সোমাব যাতে নোৱাৰে বা সেইখিনি যাতে কন্ট্ৰল কৰিব নোৱাৰে সেই কথাখিনি কথা কৈছো মই।
সেইটোৱে সেইটে মানে চাইবাৰ চি-চিকৰি অকমান হেভী হ'ব লগে আৰু ষ্ট্ৰং হ'ব লগে যাতে